ত
আহ
কি কৰি আছা
এয়া আছো এনে
অ
কাম বন আজৰি কৰি বহি আছো সেই তাকে কাম বন আজৰি কৰি বোলো বহি আছো। এতিয়া
অঁ মোৰ কাম বন কৰি ময়ো কাম বন কৰি আজৰি হৈ বহি আছোঁ আৰু
অ
খাই আছো
উম উম
গৰম বন্ধত ক'ৰবালৈ যাবানে
অ ভাবি আছো তাকে যাম বুলি অ
কোনফালে যাবা
কোনফালে মানে বৰদোৱাতে যাম নেকি? যাব আপুনি
আগতে গৈছা নে
আগত গৈছিলো কিন্তু এই নতুন মানে প্ৰকল্পটো হোৱা পৰা যোৱা নাই
অ আমি গৈছিলোঁ নহয়
গৈছিলে আহ কেনেকুৱা তালেগৈ
হা
চালেগৈ বোলো কেনেকুৱা
ধুনিয়া চাব লগগীয়া সৰু ল' ছোৱলী খেলিব পৰা হেৰি আছে। খেলা বস্তু সাঁতুৰিব পৰা তে ছুইমিং কৰা
অ
তাৰপিছত ধুনীয়া একে গোটেই হেৰি বনাই থৈ দিছে আৰু শংকৰদেৱৰ
মোবাইলতে দেখি আছো চোৱাগৈ নাই আৰু যাম বুলি ভাবি আছো গৰম বন্ধতে
নৰসিংহ মূৰ্তি এনেকে ধেই কিবা কিবি বনাই থৈ দিছে ডাঙৰ
অ ডাঙৰ খুল টো অ দেখিছো অ
ভাল লাগে
আপোনালোকে গলে মানে
অহ আকৌ যাম দিয়া গৰম বন্ধত ল'ৰা ছোৱালী পৰী- ক্ষা শেষ হ'লে
অ আমাৰ তাই আজি পৰীক্ষা শেষ হ'ল নহয় আপোনালোকৰ ল'ৰাটো কে- তেতিয়ালে হ'ব শেষ
বিছ তাৰিখৰ শেষ হ'ব
অ তাৰ শেষ হ'লে যাম দিয়ক ন
অঁ
অ
গৈ ভাল লাগিব চবেই একেলগে লে গ'লে
অ গৈ পেলাই তাত খোৱা বোৱা কৰিমগৈ আও
অ খোৱা বোৱাকে গলেতো আৰু ভাল লাগে নাম প্ৰসংগ হৈ থাকে শুনিও ভাল লাগে গে বলগীয়া এতিয়া ঢেৰ বস্তু আছে বনাই বনাই নতুনকৈ বনাইছে যে
আহ
ৰাতি থাকিলেও থাকিব পাৰে তাত
হয় নেকি?
ৰাতি থকা সেই ব্যৱস্থা কৰি দিছে।
অহ সেই দূ দূৰ পৰা অহা বিলাকো ৰাতি থাকিব পাৰে।
থাকি জাই আমি যাওতে বহুত দূৰৰ মানুহ আহিছে এইয়া হেৰি যোৰহাট, গোলাঘাট শিৱসাগৰ তেনেকে মানুহখিনিক আমি কথা পাতিছোঁ আৰু মানুহখিনিৰ লগত হেৰি কৰিব ৰাতি থাকি যাম বুলি কৈছে।
অ ইমান দূৰৰ অ ইমান দূৰৰ আৰু যাবলৈ ঘূৰি যাবলৈ দিগদাৰ হয়
অ সেই মানুহ সেই খিনি আহি পাওতে বাৰটা এটা বাজিছেগৈ যে তেতিয়ালৈকে
অ
সেইকাৰণে ৰাতি থাকি যাব আৰু
উম
আহি পাওঁতে ভাগৰ লাগে ইমান দূৰ
বনাই কৰি শুৱা লৈ
তাকে আৰু তেতিয়া আমি গ'লোম বহুত মানুহ ভিৰ যে এইবাৰ বোলো অকনমান গৰম বন্ধত গ'লেও ভিৰেই হ'ব চাগে
অ বন্ধ থাকিব নহয় মানুহ
সেইদিনা
অহ
ব সময়ত মানে ভালকে ইফালে সিফালে যোৱাও নহ'ল আৰু চাবলৈ
অহ অহ সেই অ সেই বন্ধ দি দিলে, গৰম বন্ধ দিলে, বতৰটো ভাল চাই পেলাই এদিন যাব লাগিব।
অহ, একেলগে আছে সবে মিল গলে ভাল লাগে।
আমাৰ বহঁতৰ, অহ। বহতো যাব।
অহ আৰু কোনোবা যায় যদি কবা, ঢেৰ মানুহ একেলগে গলে ভাল লাগে।
অহ, সুধি চাব লাগিব আৰু কোনোবা যায় নেকি।
খাইকৈ চাই।
অহ।
ল'ৰা ছোৱালীখিনিও ভাল পাব।
অহ, আমাৰ তাই যাবলৈও কৰ'বাত ফুৰিব যাব উৎপাত লাগিয়ে আছে।
অহ।
নিব লাগিব। সেইদিন হ'ল ক'তো নিয়া নাই যে।
আমি সেইত গছ চো কাজিৰঙাত।
অহ, গৈছিল নেকি? অহ, কিমান দিন হ'ল যোৱা?
এই বেছি দিন হোৱা নাই আৰু।
অহ।
তাতো চাবলগীয়া ঢেৰ বস্তু আছে।
অহ কি-কি দেখিলে তাত?
এ যাওঁতে বাটত ঢেৰ দেখি গৈছোৱেই।
উম।
তাৰপিছত আকৌ তাত ভিতৰতো আছে চাবলৈ। চাবলগীয়া। সৰু লৰা চো জানিবলগীয়া। তাত প্ৰগ্ৰাম হৈ থাকে, অনুষ্ঠানবিলাক বিহু অনুষ্ঠান। বিহু হয়।
অহ।
বেলেগ-বেলেগ হেৰিয়ৰ। নাচবিলাক, বিহু নাচ।
অ চাই ভাল লাগে চাগে অ
কাৰ্বি তেনেকুৱা মিচিং বিলাক অঁ
অঁ
ভাল লাগে গৰম বন্ধতে গ'লে তালৈক কে উলাবা
অঁ যাব লাগিব ছোৱালীজনী ভাল পাব গ'লে
আৰু ক'ৰবাত যাম বুলি ভাবিছা নেকি
আৰু এই দেওশাল মন্দিৰতো যাব পৰা যায়
অঁ গৰম বন্ধত গ'লেহে আও
অঁ গৰম বন্ধতে অলপ ফুৰিব লাগিব ভালকে এনেতো যাবলৈ সময় নহয়েই
অহ
স্কুল থাকে ছোৱালী
আজিকালি গৰম বন্ধতো ল'ৰা ছোৱালীবিলাকক ইমান কাম দিয়ে
অঁ অ মাজতে যাব লাগিব এদিন ত মাজতে উম জাগীৰোডত দেওশাল শাল মন্দিৰত যাব
অঁ যাম দিয়া সেননে বেছি দূৰ নহয় নহয়
অঁ ট্ৰেইনতো যাব পাৰে
অহ
উম ৰাতিপুৱা সোনকালে গলে ট্ৰেইনতে
অঁ অঁ তাতো ভালাগে বহুত দিন হ'ল যোৱাই নাই এবাৰ গৈছিলোঁ আৰু বহুত দিনৰ আগতেই
অহ
দুবছৰ তিনিবছৰমানেই হ'ল দাম যাম বুলি ভাবি আছো
অঁ আমিও যোৱাই নাই বহুত দিন হ'ল উম
আগতে গৈ আছিলো প্ৰতি বছৰ বছ ওচৰত এবাৰ যোৱা নিচিনা হয় আৰু এতিয়া যোৱাই নাই বহুত বছৰ- যোৱা যদি চবতে এবাৰ এবাৰ যাম দিয়া গৰম বন্ধ ছমাহত
অ যাব লাগিব। বহুত দিন হ'ল যোৱাই নাই। তাটো।
আহ তাৰপিছত আকৌ ল'ৰাটো নাটক হেৰি হ'ব। কৰ্মশলা।
কৰ্ম। ভালে হ'ব গৰম বন্ধতে হ'ব অ। অ কিমান দিনিয়া হ'ব।
বিছদিনীয়া হ'ব।
অ
তাক আকত।
আগতো কৰি আগতো কৰিছে চাগে।
অ প্ৰতি প্ৰতিবছৰে কৰে সি।
অ ভালেই দিয়ক এইবিলাকত দিয়ে থাকিব লাগে।
অ আকৌ আমাৰ ওচৰতো শিকাব নহয় বৰগীত। আকৌ নাচ বিহু নাচ কিবা কিবা? ইবিলাক। শুনি আছোঁ আৰু শিকাব বুলি। দিলে দিবা ছোৱালীজনীকো।
অ দিব লাগিব দিয়ক।
অ চব- সবেই জানিব লাগে। চবতে যাব লাগে আগুৱাই।
অ কেইদিনমানৰ আগত নাটক কৰিছে।
অহ এবাৰ কৰিছে নহয় এতিয়া কৰিবলৈ মন যাব।
অ দিব লাগিব। গুৱাহাটীত উম।
অ
দিব লাগিব এনেও অ গৰম বন্ধটো এনেই অ কিবা এটা শিকাও হব
অঁ এনেই স্কুল পঢ়া দিনত শিক্ষা নহয়
নহয় দিব লাগিব এনেকেই
কক আও কি কি শিকিব পাৰে কিমান দিন
হম
নাটকত দিলেও দিব পাৰিবা
অ দিব লাগিব নাটকতো তাই জাম জাম কৰি থাকে নহয় এইবোৰত উ
নাটক ছবি অঁকা কিবা কিবি চবতে
অহ
চবেই জানিব লাগে
অঁ আৰ্টত যাম বুলি কৈ আছে তাই দিব লাগিব আৰ্টতে আৰ্টটো দিব লাগিব ছবি অঁকা
চাহ তাহ খালা নে নাই এতিয়া
অহ চাহ খালো
অহ মই নাই খোৱা বনা নাই খোৱা বনামহে
অ
বনাম আৰু এতিয়া লাহেকে কাম বন কৰি আজৰি হৈ লৈছোঁ আৰু
অ
আজৰি হৈ পেলাই চাহ একাপ খাই ল'ব লাগিব চাহখিনি খালেহে ভাল লাগে
অ সন্ধিয়া টাইম কনত চাহ অকন খালে ভাল লাগে
অ চাহ একাপ বনাই খাই লওঁ
অ খাওঁক দিয়ক বনাই
অ নাটকত দিবা
অ দিব লাগিব দিম। দিম-দিম।
ছোৱালী মানুহ চব শিকিব লাগে। আজিকালি ল'ৰা ছোৱালী চব সমান চ--অহ, আমাৰ ওচৰতে হ'ব। অহ, আহিলে সোমাই যাবা।
অহ, সোমমান দিয়ক।
অহ। হ'ব দিয়া।
অহ, হ'ব দিয়ক।
হ'ব দিয়া ৰাখিছোঁ।
অহ ৰাখক।
তুমি চিঞৰি দিয়া আহি।